কি কৰি আছা?
এ, এনে অলপমান ওলাই আহিছো ৰবক, বাহিৰৰ ফালে খোজ কাঢ়িব কাৰণ।
হয় নেকি, চহ তাহ খালানে।
এ, চাহ তাহ খোৱা নাই বৰ্তমান খোৱা নাই, অলপ- অলপমান পিছত খাওঁ আৰু।
উম, খবৰ পতি ভাল? মই খালো। চাহ খালো অলপ। খবৰ পাতি ভাল।
খবৰ পাতি এ, চলি আছো আৰু কিবা কিবি কৰি এ কেছামান কিছু কলেজৰো কাম চলি আছে কলেজৰ। প্ৰজেক্ট আছে একচাইমেন এইবিলাক, দিওতে দিওতে আৰু টাইম গুছি চিজাই আছে আৰু এনেকে।
হয় নেকি? কলেজৰ এচাইমেন, এ, মোৰো। ভালে, কলেজৰ এচাইমেন, চেচাইমেন লিখিকে ভাল পোৱা নে?
অহ, কলেজৰ এচাইনমেট লিখিকিনে বেছি ভা ভালে পাওঁ, কিন্তু ইমান মানে, বেছি ভেজাল মানে ভেজা ভাল কিতা হৈ হয়, যাত্ৰা প্ৰজেক্ট বেছি দি দিয়ে, ধৰিলোৱা এটা টপিক আমাৰ এটা টপিক ধৰিলওক, অলপমান লিখিব ধৰিলওক, আমাৰো স্কুলত কেনেকা, টপিক এটা দিলে টপিকটো ধৰিলওক তোমাৰ এক পেজ, দুই পেজ, দুই পেজ, হৈ গ'লেও হৈ গ'ল। মিনিমাম আৰু মেক্সিমাম, কিন্তু কলেজতো বেলেগে ৰোল। কলেজৰ মান কলেজৰ আপুনি এটা ক'ব গ'লে এটা টপিকৰ বিষয়ে আপুনি কি কয়, পঞ্চাশটা পেজ লিখিবই লাগব।
সটোতো হয়, পঞ্চাশটা পেজ লিখিব। পঞ্চাশতো নালাগে চাগে, তোমাৰ বেছিটো
নহয়, নহয়। এটা টপিকত এটা টপিকত আপুনি চব বেলেগ বেলেগ টাইত বনাই কেনে লিখিব লাগিব। তাৰেটো ধৰিলোৱা, অহ।
অহ, মোৰ আমাৰতো মানে এনেকুৱা নাছিলে। হয় নেকি? আমাৰতো এনেকুৱা নাছিলে আমাৰতো মানে, এটা টপিকৰ বিষয়ে ভালকে লিখিব লাগে আৰু তাৰ। পিছত প্ৰেজেন্টেশচন দিব লাগিব। তাৰ বিষয়ে আৰু কোনোবা এজনে হোষ্ট কৰিব লাগে তেনেকুৱ মই ভাল লাগিছিলে হয়। ৰিজিটেনশন দিলে মানে তোমাৰ কি হয় ক'ব গ'লে সেইটো যিটো তোমাৰ অ - টো থাকে ন তুমি অলপ মানুহৰ লগত কথা চথা পাতোতে ভয় - ভয় লাগে সেইবোৰ মানে হেৰাই যায় সেইকাৰণে প্ৰেজেনটেশচন দিয়াতটো ভালো হয়। সেইকাৰণে আমাৰ কলেজ আমাৰটো লোৱা যায় মানে প্ৰেজেণ্টেশন লোৱা যায় আৰু কনফিডেন্স লেবেলটো বাঢ়ি যায়। প্ৰেজেণ্ট প্ৰেজেণ্টশন ইয়াৰ বহুত ভাল তুমি কি ভাবা প্ৰেজেণ্টশন দিয়া
প্ৰেজেণ্টেছন টো ভাল হয় কিন্তু আমাৰ বৰ্তমান মই আৰ্টছ ন মোৰ ইমান প্ৰেজেনটেশচন নাই। ম জাচ কল মজাজ আপোনাৰ প্ৰজেক্ট দিয়ক
অ অ অ তুমি আৰ্টছ আৰ্টছ লৈছা তুমি কি ভাবি? আৰ্টছ লৈছা তোমাৰ ভৱিষৎ কিবা এনেকুৱ আছে নেকি তুমি আৰ্টছ লোৱা ৰিজন তেনেকুৱা? উম।
আৰ্টছ লোৱা ৰিজন বহুত আছে কিয় আৰ্টছটো লৈ কেনে মানে মই ভাবিছো মই এইবাৰ হেৰি কৰি দিম বুলি কেনে মোৰ এই আপোনাৰ ন ন নহ মই কি কয় আৰ্টছ লৈ কেনে হেৰি কৰিম পুলিচত পুলিচত ভৰ্তিও সম।
অ এ কি বুলি এ এ পি এছ চি না এ পি এছ চি ভতি বা। আছাম পুলিচত অ আছাম পুলিচ অ আছাম পুলিচত দিব পাৰিবা। তোমাৰ অ বেছি নালাগে অলপ পঢ়া শুনাত ভাল লাগে আৰু তোমাৰ ফাৰ্ষ্টতো আছাম পুলিচত তোমাৰ সেইবোৰ চাই ন তোমাৰ ৰৰানিং চানিংও চাই।
ৰানিং চাই হাইট জাম্পিং চাব আপোনাৰ হাইট কিমান আছে আপোনাৰ শক্তি কিমান আছে সেইবিলাক চাব তাপা আপোনাৰ ব্ৰেইন কিমান মাইণ্ড ইউজ কৰিব পাৰে
সেইটোতো হৈ যাব বাৰ মানে
চাইদত ৰাখি কেনে
উম সেইবোৰতো পোৱা নাই সেইটোক এনে তোমাৰ কনফিডেন্সটো লাগিব তাতেও তোমাৰ তোমাৰ চিলেকচন হোৱা পিছত তোমাৰ ইন্টাৰভিউ লোৱা যায়।
অ ইন্টাৰভিউ লোৱা যাবই একজামো সেনেকাই হয় আৰু তাতে তেনেকা নহয় ন আপোনাৰ আৰু কিছুমান আজিকালি একজামত সেনেকা টাইম নহয়তো আপোনাৰ। যে লিখি ললে লিখিকা কুৱেশন দিব কুৱেশন কেইটা লিখিলে কুৱেশন দিব এনচাৰ কেইটা লিখিলে এনাৰ লিখি কিনে আহ চাবমিট দিলে পাচ হৈ গলে তাৰ ভি ইণ্টাৰভিউ এনেকা না আজিকালি মানে আপোনাক পাজেলও দিব পাজেলও চল্ভ কৰিব লাগিব মানে ব্ৰেইনৰ টেষ্ট লয় হেণ্টে
সেইটোতো মই চাইছো এইটো ৰিজনিঙ বুলি কয়। তোমাৰ পাজেলবোৰ এইট অ তোমাৰ ৰিজনিং তোমাৰ তিৰিছ মাৰ্কৰ থাক থ আৰু তোমাৰ থাকে আৰু গ্ৰামাৰ থাকে আৰু তাৰপিছত তোমাৰ জেনেৰেল নলেজ থাকে টোটেল ওৱান টুৱেণ্টি মাৰ্কচৰ থাকে তুমি সেইবোৰ কোৱালিফাই কৰিব লাগিব তোমাৰ অ এইটো নিগেটিভ মাৰ্কও থাকে তুমি যদি ৰং ঘৰত তোমাৰ মাছ কাটা যায় সেইকাৰণে যিও কৰিবা ভালকে কৰিবা তাৰপিছত এতিয়া সেইটো কৰা যায়।
সেইটোতো হয় মই একজামগিলা চাইছোঁ মই এইগিলা মই ইউটিউবত চাই থাকো। এক্জাম কেনেকা হয় কি কি ট্ৰেইনিং লবা লাগিব।
অ এইটোতো হয় বাৰু এনে তোমাৰ কি বুলি কলেজৰ কথা কৈছিলো তোমাৰ কলেজৰ মানে তুমি আৰ্টছ লইচ ন আৰ্টছ তটো লওঁতে তুমি কি ভাবিছিলা মানে আৰ্টছ লৈকে মই ফিউচাত কিবা কৰিম বা তেনেকুৱা
অ
ভৱিষ্যকা
ভৱিষ্যয়ৰ কথা ইমান ভাবা নাছিলো মই তেত তাৰ মানে মোৰতো ইচ্ছা আছিল কমাৰ্চ ল'বগে। ই একাউণ্টচৰ একাউটছৰ কাম চাম মই জানোঁ আগৰ পৰালচৰ জান আমাৰ হেৰি কামত আছে নো মই অলপ একাউণ্টচৰ কাম জানোঁ আৰু টুক টাক একাউণ্টচৰ কাম জানোঁ বেংকিং কাম জানোঁ আৰু ধৰিলোৱা যোৱা কোৱা কি কৰিব লাগে কি ফৰ্ম ফিল আপ কৰিব লাগে এইবিলাক জানো তোমাৰ বেংকৰ ইণ্টাৰেষ্টটো আছিলে মোৰ সেইটোকে ভাবিলোঁ কম আছ কিন্তু ঘৰৰ মানুহে নিদিলে কৈছে আৰ্ট ল আৰ্টচত বেছি হেৰি আছে কমাৰ্চৰ আজিকালি কমাৰ্চো হেৰি নাই ন কমাৰ্চতো বিজনেছতে আহি আছে কোনোতো জব পোৱাই নাই
কিয় নাপায়ং তোমাৰ কমাৰ্চ কিমান ডাঙৰ ডাঙৰ বেংকত চাকৰি কৰি আছে তোমাৰ লনত কাম কৰি আছে তোমাৰ
লনত কাম কৰি আছে হয় কিন্তু প্লাছ চওক যোনটো সেতে কি ক দ কি ক কোম্পানীয়ে কাক ল'ব যোনকেইটা তাহন্তৰকে ভাল তাহ তাহাঁতক ইনকাম কৰি আনিলোঁ কোম্পানী তাকে ল'ব ন এতিয়া যোনকে এনেই পাছ কৰি
তুমি আট্চ লোকে তুমি অ তুমি কাউণ্টাৰৰ কিব বেংক মেনেজাৰ বা অ ৰিজাৰ্ভ বেংক ষ্টেট বেংক সেইবোৰৰ কাম কৰিব নিদি দ তোমাক তোমাক তাতে একাউন্টছৰ কাম লাগে তোমাক উম বহুত ধৰণৰ প সেইটো মাৰিব লাগিব তোমাক বিল বোৰ মাৰিব লাগিব আৰু তুমি এ কমাৰ্চ ল'লে ম নহ'ব তোমাৰ কমাৰ্চ লৈকে তোমাৰ তোমাৰ সেইটোতো মেজাৰ থাকিব লাগিব একাউণ্ট কমাৰ্চৰো বহুত ভাগ আছে তোমাৰ অ তোমাৰ কমাৰ্চৰ ফাইনেন্স আছে তোমাৰ বেলেগ বেলেগ আছে কিবা হিউমেন ৰিচাৰ্চ তোমাৰ মানুহৰ বিষয়ে বহুত মানে যেনেকুৱা তোমাৰ শাস্ত্ৰ ইকনমিক্স আছে পলিটিকস আছে তোমাৰো এটাই লাইন নহয় ন ইকনমিক বেলেগ পলিটিক্স বেলেগ হয়, কি নহয়? তেনেকুৱা তোমাৰ অ' অ তেনেকুৱা আৰ্টচৰো বহুত ভাগ আছে তুমি বহুত আছে তেনেকুৱা মানে আমি ক'ব নোৱাৰোঁ যিহেতু কি আমি, তুমি কমাৰ্চ ল'লে মাষ্টৰে অ', কি বুলি কয়, আৰ্টচ ল'লে তুমি মাচ হ'ব বুলি ক'ব নোৱাৰি তুমিতো বহুত ধৰণৰ খচৰ আছে ন
আজিকালি কোনো আৰু কথা কব নোৱ দিয়ক কিয় গণ চাওক আৰু যোনে আৰ্ট্ কলে সি বোলে বিজনেচ সি বিজনেছত কমাই যায়।
অ তুমি আৰ্টচ বুলি কৰিলে গ্ৰেজোৱেচন হওঁক, তাৰপিছত তুমি বেংকিঙৰ কৰ্ছ কৰিলা দুবছৰ, তুমি বেং জব আৰামচে পাই যাবা। সেইটোৱে তুমি, অ', তুমি সেনেকুৱাই আৰু যেনে
এক্সপিৰেঞ্চ থকা মানু লাগে য
নেুৱজ্ে ত' আ, তোমা-তুমি কলেজ পঢ়িলে ডাইৰেক্ট এক্সপ্ৰিৰিয়েনচটো নাপাবা ন? তুমি ক' সেইটোত ইহঁতে কোৱালিফাইড হ'ব লাগে, ত' কাৰণে তুমি কাম কৰিব পাৰি, তোমাৰ যেনেকুৱা আ তুমি ক'লা যেনেকে আছামিছ পুচ-পুলিচত তোমাৰ এক্সাম ল দিব এনেকুৱা কৰিলে এনেকুৱা এইটোতো তোমাৰ কলেজ লাইফতে সিকুনাই হয় ন
সেইটোয়ো কাৰণ প্ৰাইভেট বেংকো প্ৰাইভেট বেংক অপৰচুনিট শিকা
অ প্ৰায়ভেগ প্ৰায়ভ আৰু মানুহে মানুহে যদি কোনোবাই প্ৰায় প্ৰাইভেট বংক জব পাই ন তেনেহ'লেও সিহঁতে এৰিব নিবিচাৰে ক কি তাতেও চেলেৰী পেকেজ টো ভাল থাকে আৰু তোমাৰ ধৰা বহুত ধৰণৰ তোমাৰ অ সটো থাকে তোমাৰ অফাৰব টো থাকে যেনেকুৱা চৰকাৰী বেংকটো ক'ব গ'লে চৰকাৰী কামটো চৰকাৰী আৰামচে কৰিলে হয়।
চৰকাৰীটোতো আৰামছে আপোনাৰ ধৰি লওক আপুনি ধৰি লওক হায়ষ্ট পাৰ ফিপটি তু চিকচটি ফৰ্টি ফিইব থাউজেণ্ড হৈ যাব
মোৰ দাদাই মোৰ মোৰ নিজৰ দাদা আছে এখন সি বেংকত জব কৰে তোমাৰ আই চি আই চি বেংকত ই ইি কৰা আজি ছয় সাত বছৰ হ'ল মানে মোৰ কাজেন ব্ৰডাৰ সি মানে এতিয়া নিজে মানে এখন আৰ চি চি খ়া কৰিছিল এইটো প্ৰাইভেট বেংকত চেলাউৰি নাই বুলিলে ভালে চেলাৰি আমিতো কব নোৱাৰিম ন আৰু সি ভাল বস্তুতটো পাইছে আৰু বহুত ধৰণৰ বেংকৰ কাম থাকে
এতিয়া পষ্টৰ পষ্টৰ হিচাপৰ কথা হব ন সেইটো এতিয়া এনেকুৱা নহয় যে আপুনি, কে চিয়াৰৰ পৰা আপুনি একেবাৰে হেৰি কৰিব নোৱাৰে ন চব প্ৰস্ত হিচাপতে কথা হব
যদি যি যি হক কয় সিহঁতৰ টাৰ্গেট থাকে বুলি তোমাৰ সেই সেইটো কথা তাহাতাৰো টাৰ্গেট থাকে।
অ, চবৰোএটাটাৰ্গে থাকে ন চব বেংকৰ এটা টাৰ্গেট দে আপোনাৰ ফাইনেন্সৰৰে হ
চৰকাৰী বেংকত তেনেকুৱা টাৰ্গেট নাথাকে নৰ্মেল টাৰ্গেট থাকে আৰু অ, না থাকে সহঁতৰো এটা লিমিট থাকে এনেকুৱা কৰিব লাগে।
তাহাঁতৰ খাল লিমিট থাকে তাহত টাৰ্গে নাথাকে কিয় কাৰ তাহতে মানে মাহত যোনটো পইচা আহে যেন। যোনটো পইচা এতে খৰচা যোনটো ধৰা এতে
পঠাই দিয়ে মানে ধৰি লওক কোনোবা কোম্পানীক লোন লোন লাগে লোন লাগিলে বেংকৰ পৰা ললে। পৰা ল'ব সেইটো গভমেণ্ বেকৰ পৰা আণ্ডাৰৰ পৰাই ল'ব বা গভমেন্টক লাগিলে ধৰি লওক।
আমাৰো পইচাটো তোমাৰ ৰিচাইকেল হৈ থাকে ন তোমাৰ পৰা লল তাক দিল তাৰ পৰাৰ লল দমাক দিল তুমি থলা সি লল এনেকুৱা কৰি থাকে ন বেংকে তোমাক কম তোমাক কম ইণ্টাৰেষ্ট
সেইটো হিচাপত বেংকে আমাকো কমাইছে বেং। তাকে সেইটো মই ধৰি লওক মই বেংকত পইচা থলো ধৰি লওক এক লাখ টকা বেংকেতো এইটো মোৰ তাতে সজাই নালাখে ন তাহতে সেইটো পইচাটো যাক লাগে ধৰি লওক কাক বা লাগে। তাক লনত লাগে লনত লাগিলে তাক দি দিয়ে যেনে গাড়ী লোন বাইক লোন এইবিলাক
তাৰ পৰা অলপ ইন্টাৰেষ্টটো বেছি লয় আৰু তোমাক ইন্টাৰেষ্টটো কম দিয়ে সেই
অ ধক বিশ টকা কৰি ইন্টষ্ট ধ মোক আপোনাৰ পাঁচ টকা পাঁচ টকা চাৰি টকা
অ দে ঠিক আছে ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দে
অ' অ' দিয়া ঠিক আছে, অ' অ' অহ'